কোৱা কোৱা ভালে আছা
অ ঠিকে আছো
অ কোৱা অ মই ভালে আছো
কি কৰিছা
এনেই আছো বাকী তোমাৰ খবৰ কি
অ মই আছো এনে অলপ খোজ কাঢ়ি আছো আজিকালি মোৰ ওজন অলপ বাঢ়ি গৈছে ন সেইকাৰণে কিবা খোৱাৰ পিছত মই দছ দছ মিনিট মান খোজ কাঢ়ো এনে আলক অ জনতটো কম হ'ব কাৰণে সেইটোয়ে কৰি আছো এতিয়া অলপ পিছত খাম আৰু খানা খাম উমমই কি বনালা
নাই বনোৱা নাই এতিয়া বনামে
অ বনাব সিহতিতে কি খাইছা দুপৰীয়াহে কি খাইছা
দুপৰীয়া ভাত খাইছিলো ডালি আৰু মিক্স চব্জি
অ
মটৰ আলু আৰু পনীৰ আছিলে
অ বা ভালে মই এতিয়াই পনীৰ বনাইছো এতিয়া ৰাতি মই পানীৰ খাম অলপ পিছত খাম আজিকালি মই খানা ৰাতি সোনকালে খাই দিওঁ আঠটা নটা মানত উম সোনকালে খাব লাগে ৰাতি তি খানা এনেও ত বনাইছো আৰু চাহি পানীৰ এবোৰ ক্ৰীিম ক্ৰীম এইবোৰ দি যে বলা ক্ৰীম কাজু এইবোৰ দি বনাইছো অ আৰু লগত ৰুটি বনাইছো ৰুটিয়ে খাওঁ ভাত টো নাখায় অ ৰুটি খাওঁ মানে অ দিনত নাস্তাত ৰুটি খাওঁ আৰু ৰাতি ৰুটি খাওঁ দুপৰীয়া ভাত খাওঁ তোমাৰ মোৰ ভাত ইমান ভাল নালাগে তোমাৰ ভাত ইমান না হ দুপৰীয়া মই এনে সেইটো অ চিল্া বনাই লৈছিলো এই চুজিৰ যি বনে অ সেইটো অ জন যেতিয়া কম কৰিব লাগে তেতিয়া এইবোৰ বেছি একদম কম তেল দি বনাইছো সেইটো খাওঁ তাৰপিছত মই ৰাতিপুৱা উঠি হেৰি কৰো এক্সাৰচাইজ কৰো
ঠিকেইে আছে এনে এ এই এইবিলাক কৰিলে গাটো ভালে থাকিব
অ নহলে মোৰতো ইমান হেৰি ইমান বেকপেইন আছিলে এনে মানে মোৰ একদম কি কওঁ আৰু এ কলেজতো থাকিলেতো বাহিৰৰ খোৱাতো বেছি হয় ন ঘৰত বনোৱা ইমান সময় নাথাকে দিনৰত তাৰ পিছত ৰাতিপুৱা একো অ খাই না ত একদম গা চাই একদম বেয়া হৈ গৈছিলে মোৰ কি ক'ম আৰু আৰু শকত হৈ আছিলো ত' এইকেইদিন বন্ধ আছে ত' ঘৰত অলপ হেৰি হেলডি খানা খাই আ অলপ আকৌ অলপ দুই তিনি কেজি ওজনতটো কমিলে ভাল হ'ব নহলে আৰু পিছত আৰু মোৰে দিগদাৰ হ'ব অ তোমাৰ মন
ৱেটটো ৱেটটো কন কৰিবই লাগে
অ সেইটোৱে
বেছি ৱেইট টো বাঢ়িলেও আজিকালি বহুত কিবা বেমাৰী ওলাই আছে ন
বেমাৰ ওলাই অ সেইটোয়েতো তোমাতকৈ ছোৱালীৰতো বেছি ওজন বাঢ়িলেতো তোমাৰ সেইবিলাক পিচি অদি এইবোৰ হৈ যায় ন ত' আজিকালি এইবোৰতো বহুত কমন অ তাৰপিছত ডায়েবেটিছ থাইৰইড এইবোৰ আৰু সে সেইবোৰে তো তাতকে ভালে সেইবোৰ এইবোৰৰ পৰা দূৰত থকাটোোৱে ভাল নহ'লে পিছতো বহুত দিগদাৰ হয় এবাৰ হৈ গ'লে অ ঠিকে নহয় সোনকালে ঠিকে নহয় যিমান ঔষুধ খাই লিলেও ঠিক নহয় ভাল নহয় আৰু হেল্ল' আহ তোমাৰ মাত আহা নাই হেল্ল' হেল্ল' হেল্ল' হেল্ল' সটোয়ে এইবোৰ কি কৰিব আৰু উপায় নাই কৰিবই লাগিব এইবোৰ বাকী এতিয়াতো বন্ধ দিয়া নাই ন তোমাৰ একো বাট মোৰতো এই মানে আমাৰতো এনে চামাৰ ভেকেচন দিয়ে গৰমৰ দিনত দুহ পোন্ধৰ দিন মান বন্ধ দিছে
ইটুইট